হেলৌ' হেল্লৌ' হয়, শুনিছে নে? হেল্লৌ'
হেল্লৌ'
হয় হয়, শুনিছেনে?
হেল্লৌ'
হেল্লৌ' হয়, হেল্ল হেলৌ' শুনি আছো হেলৌ' হয় হয় হয়।
অঁ মই শুনিছো, আপুনি শুনিছেনে?
অঁ মই শুনি আছো, আপুনী শুনিছেনে? হয় হয়, শুনিছো এতিয়া হয়।
অঁ শুনি আছেনে মোৰ কথাটো? অঁ মানে মই আজি মানে এটা- মানে এটা চেচন কম বুলি আপোনাক কল কৰিছিলো।
হয় হয় হয়।
অঁ আৰু চুৱেচনটো মানে ভ্ৰমণৰ ওপৰত কৰিম নেকি বুলি ভাবিছিলোঁ আৰু।
হয় হয়, পাৰে নিশ্চয়।
হয়, আপোনাৰ লগত দহ বা পোন্ধৰ মিনিট সময় আছে নে?
হয় হয়, আছে আছে।
অঁ অঁ' হয়, আমি সকলোৱে মানে ভ্ৰমণ মানে কি হয় আমি সকলোৱে জানো হয় নে?
হয়।
অঁ আমি ভ্ৰমণ মানে সকলোৱে জানো যে ভ্ৰমণ মানে আমি এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া- মানে ফুৰিবলৈ যাওঁ বা কিবা কামৰ জৰিয়তে যাওঁ বা আমি- অঁ চিকিৎসাৰ কাৰণে যাওঁ সেইটো চবে মানে ভ্ৰমণৰ ওপৰতে পৰে হয়নে?
হয় হয় হয়।
হয় আৰু- আমাৰ ভ্ৰমণটো দুই প্ৰকাৰৰ আছে এটা দেশৰ ভিতৰত আৰু এটা দেশৰ বাহিৰত। অঁ হয়নে?
হয় হয়।
অঁ' আৰু যিতিয়া- আমি ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া আমি বহুত কথাবোৰ নদেখা কথাবোৰ দেখিবলৈ পাওঁ, নজনা কথা- থাবোৰ শুনিবলৈ পাওঁ। আৰু নেদেখা জনগোষ্ঠীবোৰ আমি দেখিবলৈ পাওঁ হয়নে?
হয় হয় হয়।
যিহেতু, অঁ আমাৰ যি ষ্টেচনটো ভ্ৰমণৰ ওপৰত হয়- যে আপুনি ভ্ৰমণৰ বিষয়ে কিবা ক'ব বিচাৰেনে?
হয় হয়, ভ্ৰমণ আচলতে ভ্ৰমণ এনেকুৱা এটা বস্তু ভ্ৰমণ কৰিলে আচলতে- আমাৰ মনৰ শান্তিৰ লগতে মনৰো বহুতখিনি শান্তি পোৱা যায়। আৰু বহুতো নাজানা কথা জানিব পাৰি। এতিয়া। হয়। কোনোবা এখন গাঁৱত গ'লো বা কোনোবা এখন চহৰত গ'লো বা কোনোবা যদি বেলেগ ৰাজ্য বা বেলেগ এনেকে দেশত যাওঁ তেতিয়া আচলতে। সিহঁতৰ জীৱন প্ৰণালী, খাদ্য প্ৰণালী, বহুত ধৰণৰ কথা নজনা কথা জানিব পাৰো আৰু। হয় আৰু ঠিকে হয়।
অ' আপুনি চাগে ভ্ৰমণ বহুত ঠাই চা ভ্ৰমণতটো কৰিছে চাগে হয়নে?
হয় হয় কৰিছো মানে সেনেকা।
হয়। যে মানে আপোনাৰ কিবা ঘটনা মানে কিবা মেমৰি মানে আছে নেক? যেতিয়া যি বস্তু ত' আপুনি কেতিয়াও ভুল পাহৰিব নোৱাৰে আৰু, ভ্ৰমণ কৰ সময়ত এইখিনি বস্তু হৈছে বুলি মানে এটা মেমৰি হিচাপে যে আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে যদি সেই বস্তুবোৰ আমি আজি কথা পাতো মানে শ্বেয়াৰ কৰিম আৰু, মোৰ ভ্ৰমণ হৈছে মইছে আৰু আৰু আপোনাৰ কি হৈছে সেই বৰফ নিচেৰি কৰিব পাৰে আজি।
হয় ভ্ৰমণৰ ক্ষেত্ৰত মই এনেকে মেঘালয় গৈছিলো, যোৱাৰ পিছত তাতে যোনবিলাক তাত। প্ৰাকৃতিক পৰিৱেশ সবিলাক চাই পেলাই ভাল লাগিছে। তাৰপিছত তাত তাত তাত যোনটো ৱাটাৰ ফল আছে, ৱাটাৰ ফললৈ গা ধুছিলো। তেনেকুৱা এটা এনটি অ তেনেকুৱা ত। তেনেকুৱা অ' সে সেই তাতে গা ধোৱাতে এটা ঘটনা ঘটিছিল, যিটো আৰু কি কেতিয়াবা পাহৰিব পৰা নাযায়। মানে যেতিয়া গা ধুইছিলো তেতিয়া আচলতে মই সাঁতুৰিব নাজানিছিলো। আৰু তেতিয়া গা ধুই থাকোতে থাকোতে অ মানে আৰু পানীত ডুব গৈছিলো আৰু পিছত সেনেকে হয় পিছত এনেকুৱা লগ লগ লগৰিয়া বিলাকে মোক বচাইছে, বচোৱাৰ পিছত মানে উঠাইছে আৰু পানীৰ পৰা। তাৰ তাৰপিছত আৰু সিহঁতে আৰু কি এনেকুৱা সাতুৰিব শিকালে। তাৰ পিছত সেনেকে হয় তাৰ পিছতে এ সাতুৰিব শি শিকি গ'লো আৰ, গতিক সেইটোয়ে আৰু। ভ্ৰমণৰ তিতা মিঠা কিছুমান থাকে আৰু, কিন্তু হয় হয় কিছুমান কিছুমানৰ সেই সিটোৰ কাৰণে আচলতে আমি সাতুৰিব শিকি গ'লো, গতিকে হিচাপে আমি ভ্ৰমণটো কৰিব লাগে আৰু। অকল নজনা কথা জানিব পাৰে এক্সপিৰিয়েন্ঞ্চ লব লাগে আৰু আচলতে। এতিয়া হয় বহুখিনি ক্ষেত্ৰতে ভাল দেখিবলৈ পোৱা যায়।
হয় ময়ও মানে ভ্ৰমণ কৰিছো যিহেতু মানে বিশেষ ইমান বেছিকৈ ভ্ৰমণ কৰ কৰা নাই। তে দুই শিনি তিনি চাৰি জাগাত গৈছো বাৰু অ অসমৰ ভিতৰতো গৈছো। তো বহু মানে অ আৰু অসমৰ বাহিৰত যদি ক'বলৈ গ'লে মই দিল্লীলৈ গৈছো। আৰু ষ্টেটৰ বাহ আৰু ভাৰত মানে বাহিৰত একদম বাহিৰত ইন্টাৰনেচনেল বুলি ক'লে অ মই ভূটানলৈ গৈছো আৰু নেপাললৈ গৈছো। আৰু ভূটান লৈ আৰু নেপাল লৈ গৈছো। সেইখিনিয়ে মানে ইমান ভ্ৰমণ হোৱা নাই, যিহেতু মই ষ্টুডেন্ট বাৰু আৰু যি যেতিয়া মই সৰু ক্লাছত আছিলোঁ, মানে ষ্টুডেন্ট হিচাপেতে আছিলোঁ! সেই সময়ত মানে মই অ' স্কুল পিকনিক। এইবিলাকত মানে মোৰ বহুত ইচ্ছা আৰু পিকনিক বিলাকত যোৱা। মই মানে- এটাও মানে যিমান পিকনিক ছাৰহঁতে মানে- প্লেনিং কৰিছে এটাও মিছ কৰা নাই, যিমান যি চিটুৱেচন নহওঁক কিয় মানে মই- গৈছোয়ে আৰু। মোক মানে ভ্ৰমণ কৰি হয়-হয়। হয়, মই মানে ভ্ৰমণ কৰি বহুত ভাল পাওঁ সেইকাৰণে অঁ', যে- তিয়া মই স্কুলত আহ আছিলোঁ সেই মই তেতিয়া সেই সময়তো মই ব্ৰ- মানে টিচাৰৰ লগতো ইয়াৰ্চত- একবাৰ মানে বছৰত একবাৰ তেখেতে পিকনিক প্লেনিং কৰে, আৰু- মই মানে গৈছিলো আৰু।
অঁহ', গুৱাহাটী লৈ গৈছিল তিনি-চাৰিবাৰ মান, মানে চব সেই- অঁহ', এটা-এটা কাজিৰঙা, চাইন্স মিউজিয়াম এইবিলাক বস্তুবোৰ মই চাইছিলোঁ আৰু। আৰু বগামাটি হ'ল, ভৈৰাকুণ্ডা হ'ল, আৰু আমাৰ পাৰ্ক- বিলাক যিখিনি আছে আমাৰ ওচৰে-পাছৰে সেইবোৰ মই মানে দেখি- ছো আৰু। মানে বহুত আমি যদি যিহেতু মই- অসমৰ ভিতৰতে ভ্ৰমণ কৰিছোঁ, বহুত বস্তুবোৰ দেখিছোঁ, যিহেতু আমি অসমতে বাস কৰোঁ কিন্তু আমি- কিছুমান কথা আমি দেখ-নেদেখোঁ আৰু আমাৰ গাঁৱত। সেই বস্তুবোৰ আমি- তেতিয়া বাহিৰলৈ যাওঁ, সেই, সেই তেতিয়া আমি মানে দেখিবলৈ পাওঁ বা জানিবলৈ পাওঁ।
হয়, হয়-হয়-হয়। বহুখিনি বস্তু শিকিব বুলি পোৱা যায়।
বাহিৰত গৈছিলোঁ, যি যিটো ভূটান ক'ব পাৰোঁ। অঁ', ভূটানত মানে- ইমান মানে ডিচিপ্লিন, ইমান চাফ, নেচাৰটো বহুত আৰু। নেচাৰেল বস্তুবোৰ বহুত- ভালকে সাজাই থোৱা, ফুলবোৰ ইমান ভালকে গাৰ্ডেনিং কৰি থোৱা। এইবোৰ মই দেখিছোঁ আৰু, তা'তে চাফ ইমান চাফা মানে আৰু। ভূটান, ভূটান এৰিয়াটো ভিতৰত বহুত চাফা। চাফ-চিকুণ কৰি কেনেকে থ'ব লাগে সেইবোৰ বস্তু বহুত দেখা পায় আৰু ভূটানত।
হয়-হয়।
আৰু যেতিয়া মই নেপাললৈ গৈছিলোঁ। সেই সময়ত মানে নেপালতটো প্ৰাকৃতিৰ - প্ৰাকৃতিৰ বহুত বস্তুবোৰ দেখিছোঁ। অ' তথাপিও তাৰ মানে ৰাষ্ট্ৰীয় মানে তেখেতৰ খাদ্য- সেইবিলাক মই দেখিছোঁ, মানে তেখেতৰ এটা আহ', যি ক'ব পাৰোঁ যে ট্ৰেডিচনেল খাদ্য নিচি- না, এটা হ'ব আমাৰ সেইবোৰ তেখেতে ৰুটি বনাই মানে চেল ৰুটি বুলি কয়, সেই বস- টোতো।
হয়।
সেইটো বনাইছিল আৰু, আৰু মই টেষ্ট কৰিছোঁ বাৰু। অহ', আৰু সেই বস্তুবোৰ মই নেপালত- দেখিছোঁ। আৰু মই এইবাৰ দেল্লীলৈ গৈছিলোঁ, দিল্লীলৈ মানে জাষ্ট আঁহ- লাষ্ট ইয়েৰে গৈছোঁ। টু থাউজেণ্ড টুৱেনটি ফাইভত, দুহেজাৰ পঁছিশত তা'তেও মই বহুত - বস্তুবোৰ দেখিবলৈ পালোঁ। ইমান মানে মানুহৰ- মানুহৰ কেৰেক্টাৰ- টো ভাল-বেয়া চব দেখিবলৈ পালোঁ আৰু দেল্লীলৈ। আৰু যি- আৰু মই যেতিয়া দেল্লীলৈ গৈছিলোঁ, সেই সময়ত মানে অঁহ', - ঠাণ্ডাৰ সময় আছিল আৰু। আৰু আমি তাতে পেৰডো চাবলৈ গৈছো যি মানে- এই ইণ্ডিপেণ্ডেন্স ডেৰ আগদিনা মানে যি প্ৰেক্টিছ কৰে তেখেতে-
হয়, হয়।
এই প্ৰেক্টিছ- তো মই এটে যিহেতু মই এটেন কৰিব পাৰিছো আৰু দেখিবলৈ পাইছো নিজে চকুদিয়ে যিহেতু আমি- এইটো টিভিত বা মোবাইলত লাইভ দেখি থাকো সেই বস্তুটো মই ৰিয়েল ৰিয়েলত মানে দেখিবলৈ- পাইছো আৰু।
আৰু সেই বস্তুবোৰ মই দেখি চাই কিনে বহুত মান- মানে ইমান ভাল লাগিছে যে আমাৰ- ইণ্ডিপেণ্ডেঞ্চৰ সময়ত কেনেকুৱা হৈছিল কি কি হৈছিল? সেই বস্তুবোৰ চব মানে দেখিবলৈ- কি কি তেখেতে অঁ এই গন বিলাক বা- তেখেতৰ ভেকলছ গাড়ী কেনেকুৱা আছিল বা তেখেতে কি লৈ- এই বস্তু যুদ্ধৰ ক্ষেত্ৰত যুদ্ধ যে কৰিছে, সেই বস্তুবোৰ চব মানে ৰিয়েলত দেখিছোঁ আৰু।
হয়, হয়, হয়।
টিছৰ দিনত, সেই বস্তুবোৰ মই মানে দেখি কেনে মোৰ মনটো ইমান সান্তনা মানে ইমান ভাল লাগিছ- ছে আৰু দেখি কিনে বহুত ভাল লাগিছে সেই- টো দেখিবলৈ মানে বহুত মানুহগিটাই বহুত মানে নেদেখে আৰু। যিহেতু মই পাইছো বহুত ভাল লাগিছে আৰু আৰু দেহ্লীত মই বহুত- অঁ' এই কুটুবমিনাৰ বোৰত দেখিছো। কুটুম মিনাৰ চাইছোঁ, ইণ্ডিয়া গেট য'ত আমি পেৰাচাইটো সেইটোৱে তাতেই আছিল। আৰু- হাৱা মহল হ'ল প্ৰধানমন্ত্ৰী সংগ্ৰালয় এই বস্তুবোৰ আৰু ল'টাচ টেম্পল এই বস্তু- টোবোৰ মই দেখিছো তাতে যাই কেনে। মানে যি বস্তু বোৰ মই কিতাপত পঢ়ি আছিলো বা কিতাপত ছবিবোৰ দেখি আছি- ছিলো সেই বস্তুবোৰ মই ৰিয়েল লাইফত দেখি কেনে- টাজ কৰি কেনে বহুত ভাল লাগিছে আৰু।
মই সেই বস্তুবোৰ দেখিছো আৰু।
হয় হয়, তেনে বহু কথা জানিব পাৰিছে ভ্ৰমণৰ ক্ষেত্ৰত ভ্ৰমণ কৰাৰ বাবে।
বহুত ক'ব নোৱাৰি আৰু মানে কিছুমান দেখিছো আৰু ভাল লাগিছে যেতিয়া মই- ভ্ৰমণ কৰিছে কৰিছো।
হয় হয়।
মানে সেইটোৱে যে আমি সকলোৱে মানে ভ্ৰমণটো কৰিব লাগে আৰু যিমান পাৰোঁ সিমান ভ্ৰমণটো কৰাত- তো ভাল আৰু। আমি যি বস্তুবোৰ মই যি কৈছিলো কিতাপত দেখো বা- কোনোবাই কোৱা শুনি পাওঁ। সেই বস্তুবোৰ আমি যেতিয়া আমাৰ নিজৰ চকুৰে বা নিজ- যে হাতেদি আমি চুও- সেই বস্তুবোৰতো আমি কেতিয়াও মানে পাহৰি যাব নোৱাৰো আৰু। সেই বস্তুবোৰ বহুত অঁ' মানে- প্ৰিচিয়েচ মানে একদম কিমতি হৈ যায় আৰু মানে প্ৰিচিয়াছ হৈ যায় সেই বস্তুবোৰ। আমি সকলোকে ক'ব পাৰো ন যি- হেতো আমি সেই বস্তু বোৰ নিজৰ চকু দি দেখো আমি বেলেগক আহি কেনে স সেই জেগাত- ইমা এনেকুৱা আছে সেনেকুৱা আছে বুলি কলে তেখেতেও মানে যাবলৈ ইচ্ছা হয় তেখেতৰো। হয়নে? আৰু তেখেতেও তাতে যাবলৈ আগ্ৰহী- ত হৈ যায় বা- সেইঁতে আমাৰ পৰা যিমান কথা শুনে তেখেতেও নিজৰ চক চকুৰে দেখি আৰু বেছিকৈ জানাটো জানা হয় তেখেতে হয় নে?
হয়, হয়, হয়।
সেইকাৰণে মানে আমি সকলোৱে মানে ভ্ৰমণটো কৰা বহুত মানে প্ৰয়োজনীয় আৰু আমি যি বহুত কথা শিকিবলৈ পাওঁ। সেইটোৱে যে আমি সকলোৱে মানে ভ্ৰমণতটো কৰিব লাগে যিমান পাৰো সিমান হ'ব পাৰে কিবা ফাইনেঞ্চিয়েল কণ্ডিশনটো অলপ নহ'ব পাৰে মানে নাথাকিবও পাৰে কিন্তু আমি যিমান পাৰো সিমান মানে ভ্ৰমণতটো কৰিব লাগে এইয়া আৰু যিহেতু আজি আমাৰ চেচন টো ভ্ৰমণৰ ওপৰত আছিল আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে নিশ্চয় আকৌ পাতিব পাৰো আজিৰ কাৰণে সিমানে ধন্যবাদ
ঠিক আছে ধন্যবাদ হয়